হেল্ল'।
অহ, বা শুনা পাই আছানে?
অহ, পাই আছো। তুমি পাই আছানে?
অহ', অহ' মই পাই আছোঁ দিয়া।
অহ, কৈছো তোমাৰ মাহঁতে কেতিয়া আহিব, মা-দেউতা।
মাহঁতে অহ, আহি আছিলে মানে তেতিয়া অলপ আগতে ফোন কৰিছিল। কৰিছিলে বৰষুণত ভিজি-ভিজি আহি আছিলে।
অহ, সেইপিনে বৰষুণ দি আছে নেকি?
উম, বৰষুণ দিছে এই অহ। কি কয় জাগাটোৰ নাম? গণেশগুৰি চাইডে গৈছিলে, মানে ৰিলেটিভ-ৰিলেটিভ যে লাগে মানে নিজ নিজা নহয় আৰু এনেকুৱা। দেউতাৰ মানে নিজা নহয় এনেকুৱা লাগে আৰু‌। অহ বাৰ, বাৰ গিৰিয়ে এনেকুৱা ভিনি।
উম।
উম, তেওঁ ঢুকাইছে কালি, পৰহি-পৰহি দিনা। পৰহি দিনা ৰাতি ঢুকাইছিলে বোলে ত' কালি কালি ৰাতিপুৱাই মাতিছিলে, কালি ৰাতিপুৱাই গৈছিলে দেউতাই গৈছিলে তেতিয়া। তাৰপিছত অহ, আজি আকৌ যাচা দিব গৈছে মা আৰু দেউতা। দেউতাই ৰাতিপুৱাই গৈছে উম। ৰাতিও-ৰাতিও সেনেকে মানে অহ, দেৰি হৈছিলে শুৱতেও।
উম।
দুটামান দুটা-দুটা নে এটামান বাজিছে। মানে মোৰ পেটৰ বিষ হৈ আছিলে, তাৰপাছত ৰাতি ৰাতিপুৱা আকৌ মাহঁতে জল্দিকে যাব বুলি চাৰে পাঁচটাতে এলাৰ্ম লগাই থৈছে। যেনে এনেকে মায়ে মায়ে ঘৰ-চৰ শাৰী ঘৰৰ মুচি এনেকুৱা পূজা-চূজা দিছে। ত' বুট-চুতও ভিজাইছিলে লৈ যাব কাৰণে। তাৰপিছত ত' এনেকে যাওঁতে শ-যাওঁতে ওলাওঁতে এনেকুৱা চাৰে ছয়টা সাতটা মানত গ'ল চাগে মাহঁতে।
ৰাতিপুৱাই ওলাই।
উম।
তাৰপিছত সেনেকে মই তাৰপিছত নুশুলো আৰু। অহ, তাৰপিছত মই আৰু ঘৰখন মানে একবাৰ সাৰাৰ পিছত আৰু মানে আমাৰ কুকুৰ আছে ন'?
উম', উম'।
সিহঁতৰ মানে ঘৰত বোলে বেছি বান্ধি ৰাখিলে এগ্ৰেচিভ হৈ যায় ন' কুকুৰবোৰ।
অহ, বেছি বান্ধিও থব নাপায়।
তাৰপিছত মানে কি কৰে মায়ে ৰাতিপুৱা উঠি পিনি এৰি দিয়ে একটাইম। ল'ৰা আৰু ছোৱালী দুটাকো এৰি দিয়ে, অহ, তাৰপিছত আৰু আমাৰ মেকুৰি আছে ন' বাহিৰত আইন-চাইন কৰি থাকে, ঘৰৰতটো বালি-বালি হৈ যায় ধূলি-বালি দি। তাৰপিছত সেনেকে আৰু এনেকুৱা ঘৰ-চৰ সাৰা চাফা কৰা কাপোৰ ধোৱা। ভাত বনোৱা, সেনেকে চব ঠিক কৰা। বিচনা-চিচনা ঠিক কৰা। এইবোৰ কৰিলো আৰু। বা ও জবত গৈছিলে।
উম।
এতিয়া আজৰি হ হৈ মানে কম্পিউটাৰৰ নোটছো দিছিলে, লিখিব। সেইখিনিও লিখিলোঁ।
উম।
এতিয়া যাম আৰু অলপ পিছত, ভাত খাই পিনি ওলাম আৰু। লাহেকে কম্পিউটাৰ ক্লাছত যাব। উম।
উম।
এই ৰ'দটো দিছে আক'।
বতৰটো এনেকুৱাই কৰি আছে। মানে খেলা কৰি আছে।
উম। খেলি আছে বতৰে আমাৰ লগত। মই হলেও মই মই এতিয়া আৰু, কাপোৰ হ'লেও মেলি নিদিও আৰু বাহিৰত। পাঁচ মিনিট পাছত আকৌ বতৰটো সেনেকুৱা কৰিব।
অহ। এতে গণেশ গুৰিৰ সিপিনে বৰষুণ দিছে নহয়, এতেও দিব চাবা।
উম। উম। মানে মায়ে ফোন কৰিছিলে। তেও উঠাব পৰা নাই। তাৰপিছত আকৌ কল বেক কৰিছিলো। তাৰপিছত মানে মায়ে মাতত -কে বেছি বৰষুণৰ মাত ওলাই আছিলে।
অউম। নেটৱৰ্কোও বহুত ডিষ্টাৰ্ব দিয়ে। এনেকা বৰষুণ দিলে। বহুত প্ৰব্লেম দিয়ে ফোন।
আৰু সেই জিঅ'টোতো অলপ ঠিকেই। এয়াৰটেলৰটোতো বেছি -ছিয়ে প্ৰব্লেম দিয়ে।
অহ। মোৰোতো হাজবেণ্ডৰ আগতে এয়াৰটেল আছিলে। এতিয়া জিঅ' কৰি লৈছে, সিও। নাম্বাৰটো চেইম হয় কিন্তু মানে চিমটো মানে ভালে। উম। সেনেকুৱাই কৰি লৈছে। বহুত ডিষ্টাৰবেঞ্চ পাই আছিলে, ন। কিউকি সিও মানে উবেৰ চলাই ন। ত' বহুত প্ৰব্লেম পায়। ভাড়া নালাগে। চ' সেইকাৰনে। উম।
মোৰো আছে। মোৰ দুটা চিম আছে। এটা জিঅ'। এটা এয়াৰটেল। এয়াৰটেলটো প্ৰব্লেম দিয়ে। কিন্তু সেইটোতো আক'মানে মোৰ সেই আছে ভোটৰ -ভোটৰ কাৰ্ডৰ, তাচৰ আধাৰ কাৰ্ডৰ এইবিলাকৰ লিংক আছে ন নম্বৰটো।
অ'। অ'। অ'।
বেংকৰ -বেংকৰ পাছবুক, এইবোৰতো সেইটোই নম্বৰ দিয়া আছে।
উম।
ত' সেইকাৰণে লাগে আৰু। ত' চলাই থাকিবৰ কাৰণে। কিন্ত বহুত প্ৰব্লেম দিয়ে এয়াৰটেলৰটোত। বৰষুণ- বৰষু -ন -চৰষুণ দিলেটো ক -কবই নালাগে আৰু।
উম। সচাঁয়।
উম।
মইতো আগৰ পৰাই মানে জিঅ' নাম্বাৰ দিয়ে খুলিছো। জিঅ'। মোৰো আগতে দুটা আছিলে। কিন্তু এতিয়া এটাই ইউজ কৰো।
উম। ঠিকে আছে। জিঅৰটোৱে ভাল কব গলে।
সেইটোৱে ভাল।
উম। আৰু ভদাফোন এইবিলা এইবোৰতো নচলে আজিকালি ইমান।
নচলে। জিঅ'ত কি হয় কি তুমি আনলিমিটেড কৰাই লোৱা পুৰা গোটেই দিনটো মোবাইল চাই থাকা একো প্ৰব্লেম নাই। নেট টো থাকে পুৰা। মানে মোবাইল চাই- চাই আমনি লাগি যাব কিন্তু নেট শেষ নহয় আৰু। অহ।
উম। মোৰটো ফ'ৰ জি যে মোবাইল
অহ। মোৰো আগতে ফ'ৰ জি আছিলে। তেতিয়া মানে বেছি দিন হোৱা নাই আৰু দুই তিনিমাহ হৈছে তেতিয়া মই নতুন মোবাইল লৈছো তিত এতিয়া মানে ফাইভ জি আৰু তেতিায়াৰ পৰা আনলিমিেড ভৰাও আগতেও আনলিমিটেড ভৰাইছিলোঁ। কিন্তু ফ'ৰ জিত নচলেনও আনলিমিটেড।
অ, অ, অ, সেই কি কয় অ আনলিমিটেড হলে এদিনত কিমানকে হয় এনে মানে কিবাাতো লিমিট আছে পাই ন?
লিমিটেড মানে কি সেইটোত আনলিমিটেডে থাকে মানে যিমান মৰ্জি সিমান চলাব পাৰা তুমি।
এনেই বেছিছে বেছি কিমান জিবি ইমান চলোৱা দিন
দুই জি বি মান দুই জি বি মান পোৱা যায় এক দিনত পুৰা দুই জি বি পোৱাৰ পৰা বেছি থাকে। হয় চাগে আঢ়ৈ
পাই অ মানে মোৰ লগৰ এজন লগৰ দুজনী আছে সিহঁতৰো ফাইভ জি হয় তো কৈছিলে এনেকুৱাত এক দিনত মানে তিনি জি বি তিনি জি বি মান চলাব পাৰি তিনি জিবিৰ পিছত মানে চলি থাকে কিন্তু শ্ল' মাৰি যায় বোলে। তাৰ মানে কৈছিল,
মুঠত কিন্তু মই আজিলৈকে এনেকুৱা ডিষ্টাৰবেঞ্চ পোৱা নাই, শ্ল' চলা নাই, মানে চলিয়ে থাকে আৰু।
চলি থাকে ন?
উম একো প্ৰব্লেম পোৱা নাই মই কি মই ইমানো নাচাও ন মোবাইল মাজে মাজে অলপ। সময়ে নাপাও এতিয়া মানে ঘৰত আছো বুলি মানে মোবাইলটো অলপমান চোৱা যায়। আৰু এনেই টিউচনত যদি মই গুচি যাওঁ টিউচন পঢ়া বা ঘৰত যদি মই বিজি হৈ থাকোঁ, টিউচন টিউচন ঘৰত পঢ়াও ন চাৰে তিনিটাৰ পৰা মানে পুৰা ৰাতি দহটাই বাজি যায় মোৰ। ঘৰতে আহোতে আহোতে উম, উম। চ' মই সময় নাপাওৱে মোবাইল চাবা খালি ৰাতি অকমান খালি গান শুনো আৰু বাছ শুই যাওঁ। মোৰ নেট মানে এনেই বাচ যায় আগতে মোৰ দেৰ জি বি পাইছিলো তেতিয়াও মোৰ নেট বাচি যায়। এতিয়াতো বাৰু চাগে আ এতিয়াতো আনলিমিটেডে হৈ গৈছে।
অ, আৰু মোৰ মোৰ মানে এনেকুৱা দেৰ জি বি দেৰ জি বি টো হয় আৰু ন মোৰ আৰু মানে জিঅ'ৰটো মানে জিঅ'ৰটো ইমানে ফাষ্ট মোৰ মোৰ মোবাইল নচলাতে মোৰ নেট শেষ হ'ল কেতিয়াবা, ইমানেই ফাষ্ট। মানে ইউটিউব ইউটিউবটো নহয় স্পটিফায়ত যদি মই গানো শুনো আ তেতিয়াও মানে ফিফটি পাৰ্চেন্ত ডাত ডাত তা এলাৰ্টটোত মোৰ মেছেজ আহি যাব।
অ, অ, হেৰি ফৰ ফৰ জি ত এনেও জল্দি শেষ হৈ যায়। আগতে মইও চলাইছিলো ন তেতিয়া মানে মোৰ অ, অ, জল্দি শেষ হৈ যায়, আৰু আজিকালি এনেকুৱা হৈছে কি নেট বাচি যায় মোৰ হাজবেণ্ডে ইউজ কৰে হটস্পট লৈ।
অ, ঠিকে আছে, হুম। উম, আৰু আজিকালি যিমান ৰিচাৰ্জৰ দাম বঢ়াই দিছে।
বহুত।
উম,
আজিকালি চব কিবাৰে দাম হৈছে বহুত বস্তু এতিয়া ঘৰৰ ৰাচন পাতিয়ে কিনিব যোৱা না তোমাৰ মানে হাতত কমচে কম লাগিবই তোমাক দুই তিনি হাজাৰ মান লাগিবই। এদিনত যদি তুমি বজাৰ কৰিব যোৱা। আৰু পুৰা মাহত যদি বজাৰ কৰিব যোৱা তেনেহলে ত আঠ ন হাজাৰ টকা লাগিয় যায়।
লাগেই লাগে ঘৰখনৰ, উম।
এতিয়া আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ যিমান আছে টোটেল মানে এক মাহৰ আমি বস্তু যদি উঠাও আমাৰ আঠ হাজাৰ ন হাজাৰ গুচি যায়।
অ, লাগে লাগে।
আৰু ৰেন্ট হাউচ হয়, ঘৰৰ ৰেন্ট ভৰিব লাগে। লাইটৰ বিল ভৰিব লাগে, পানীৰ বিল ভৰিব লাগে, চোৱা কিমান যায় আছে। হোৱাটছএপ।
লাগে উম, বহুত খৰচা হয়, আমাৰ আমাৰ সেনেকে খৰচা নহয় আমাৰ এনেকুৱা ইলেক্ট্ৰিচিটি বিল আৰু। সেই কি কয় কি কয় গ্ৰচৰী খিনিয়ে বাকী ৰেট ৰেন্টটো দিব নালাগে নিজা ঘৰে হয়। হয়।
অ, অ, ঠিকে আছে নিজৰ ঘৰত থাকিলে মানে কি বহুত বহুত বছা যায় আৰু আমাৰ এতিয়া মানে নিজৰ ঘৰ বনোৱা নাই মাি আছে এতিয়ালৈকে ঘৰ বনোৱা নাই।
অ', অ'
ঘৰ বনাম আস্তে আস্তে মানে মাজত অকমান ব্লে হৈছিলে ফাইনেিয় সেইকাৰণে বনোৱা নাই।
অ', অ, আচ্ছা।
উম,
বাকী দুপৰীয়া ভাতটো কেতিয়া খাবা?
দুপৰীয়া ভাতটো খাম দেৰি হয় মোৰ অকমান তিনিটা বাজিব আৰু। মোৰ হাজবেণ্ড আহিলে তেতিয়া খাম আৰু কিয় ৰাতিপুৱা খাই যোৱা নাই। নো আইটা তিনিটা বাজি যায়।
অ', অ' কেইটা বাজিল?
মানে মৰ্ণিঙত মৰ্ণিঙত খাইছিলো ৰুটি অ' দুটা বাজি গ'ল দুটা ছয় বাজি আছে।
উম, আৰু বৰষুণ হে দি সনেকে আৰু কি ব আৰু তো মানে বতৰৰ মহিমায় গম ধৰিব নোৱাৰি।
উম,
ময়ো কয় চাটত কাপোৰ মেলি আহিছো চোৱা না কি হয় এতিয়া আকৌ বৰষুণ খু দিলে আকো নামাব লাগিব।
অ, অ, অ, এক মিনিট হা
অ, দিয়া দিয়া।
হেল্ল'? অ', অ' ক'ত আছে আপুনি? অ', অ' ৰবা জাই আছো। হেল্ল'?
অ,
অ' শুনা পাইছনে বা?
অ' পাই আছো।
অ' উম পাৰ্চেল এটা আহিছে মানে।
অ' দিয়া ঠিক আছে তেনেহলে ৰাখিছো এনেও সময় হৈ গল দিয়া। অ' দিয়া ঠিক আছে ৰাখিছো তুমি সন্ধিয়া ফ্ৰী হলে মেছেজ কৰিবা দিয়া হা।
উম, উম, দিয়া ঠিক আছে ভাতো খাই লব
ঠিক আছে। অ' তুমিও খাই ল'বা দিয়া সময়টো হৈ গৈছে বহুত সময় হৈ গল দিয়া।
অ',।